কি কৰি আছা?
এইয়া মই ৰান্ধি আছোঁ, তুমি কি কৰিছা?
আমি টোপনিৰ পৰা উঠিছোঁ।
ইছ ইমান গৰম আৰু লাগি আছে মই ৰান্ধি আছোঁ।
কিয় হস্পিতালত যোৱা নাই?
এই যাম, এতিয়া সিহঁতৰ মানুহ লাগে ঘৰৰ পৰা। সিহঁতৰ নবৌ আহিব, পিছত লৈ যাব।
উম।
মই কৈছিলোঁ, মই নাযাওঁ সিহঁতক লৈ যোৱা নহয়, আপোনাৰ যা বই লাগিব বুলি কৈ আছে, মই মানা কৰিছিলোঁ যে নালাগে। সিহঁত তক যদি বিশ্বাস কৰা, সিহঁতকে লৈ যোৱা।
উমঁ!
এতিয়া সিহঁতৰ মানুহতো আহিব লাগে পিছত যাব কেতিয়াবা নাযাওঁ।
উমঁ! এ এতিয়া কি চলচলি হস্পিতলত যাবা।
নহয় চল চলি নাযায়।
মৃত্যুত যাবা।
নাই সিহঁতে কৈ আছে হেৰি চাউচি ৰ আছে সেইটোত যাব বুলি কৈ আছে লিজাক দেখাব বুলি। ইমান দূৰত যাব লাগিব নেকি? উমঁ সেইটো সিহঁতক ডক্টৰ আছে নিজৰ চিনাকি ডক্টৰ আছে। সেইটো কৈ আছে মই কৈছোঁ যে আৰু তেনেহ'লে তোমাক সন্দেহ লাগে যদি আল্ট্ৰাচাউণ্ড এটা কৰি লোৱা। কৈ আছে ক ৰাখি দিম ৰাখি দিম। উমঁ এইটো বস্তু নষ্ট হৈ আছে গৈ আছে ৰাখি দিম লাখ।
ৰাখী দিলে আৰু চোৱাচ কেঁচুৱাটো যে কিবা চকু ডিষ্টাব হ'ব কিবাত-
হাত ভৰি বেয়া হৈ যাব আহ কৈছিলো সিহঁতে- কৈ আছে আক সি নিজেই সুস্থ নাই পেটত নো কত হেঁচা মাৰি ধৰি থাকে পেটত ইতো।
কষ্ট থাকিব
এই মোক কালি ডক্টৰে কৈছিলে কয়। এক পাৰ্চেণ্ট ভাল হ'ব মানে নব্বৈ পাৰ্চেণ্ট বেয়া।
উমঁ এইটো ৰাখি কি কৰিব।
এইটোৱতো মই কৈছোঁ বিশ্বাস নকৰে আকৌ। চবে কৈ আছে যে বোৱাৰীটো বিশ্বাস নকৰে বোৱাৰী পৰা ৰাখি দিম প্ৰথমতো বিয়া হ'লে প্ৰথমত
অঁ আব্ৰা লেলেংগা লোলা যি হ হওঁক।
উমঁ পিছত কৈছোঁ যে। কি কিবা এটা হ'লে পিছত পইচা ক'ৰ পৰা দিবা। বিশ্বাস নকৰে ভাবিছে আমি মিছা মিছা কৈ বেয়া কৰি দিম তাত। এতিয়া চবে কৈ আছে কি সি দৌৰা দৌৰি কৰে সি নুবুজে নেকি?
উমঁ।
এতিয়া কি কৰে কৰি থাকক কি বুজি পাই সিহঁতে। উমঁ ঘৰৰ পৰা মানুহ আছে আকৌ মোক কৈ আছে নহয় আপোনাৰো লগত যাব লাগিব। নহ'লে নহ'ব মোক মই নাজানো সিহঁতে জাৱ তই গৈ দিবি। আকৌ সিহঁতক বিশ্বাস কৰিছে সিহঁতক লৈ যোৱা মই কি তোমাৰোকৰ বেয়া চাম নেকি। সকলোকে মই এনেকে লৈ দৌৰি দৌৰি চিকিৎসা কৰি দিওঁ আকৌ তোমাৰতো বেয়া চাম নেকি।
উমঁ!
গিৰিয়েকে তাক গালি দি আছে যে বেছি বুজ তই বেছি বুজিলে সেইটো কৰিবি সেইটো কৰিবি মানে তাক গালি দি আছে।
ক'লে কি হ'ব যি মানুহৰ বোৱাৰী নহয় বেকাই থাকিব অলপ।
কাম চাম নকৰে গাটো উ কেনেকে কৰে পেটত কেনেকে কৰে মানে কি কৰি থাকে। ভাল লগা নাই।
উমঁ!
যি কৰে কৰি থাকক ওম।
ভয় লাগে চবেৰে এনে কুৱাই লাগে।
সেইটোৱেটো সি যি কৰে কৰি থাকক মোৰ আপত্তি নাই মই মোৰ কাম কৰিম গৰম পুৰা ইচমাত তুছে ছোৱালী আহিলে স্কুলৰ পৰা
আমাৰ ছোৱালী আহিলে।
পৰীক্ষা আছিলে ইংলিছ পৰীক্ষা দিলে।
আমাৰ ছোৱালী আহিলে তালত ডাব জোৰ এটা লৈ আহিলে লগৰ বন্ধু এজনীৰ দিলে
অ আহি কেনে কৈ আছে আমাৰ বোক লাগিছে মই এ
ই খালে খাই আছে কণী এটা ল'লে
নাই ঘৰত চাউলেই নাছিলে পিছত তাৰ বাৰীৰ পৰা এই আৰু লছ হয় গ'ল যে এক কেজিমান দিলে বনাবৰ কাৰণে।
অ
দালি কণী বনাই থৈছোঁ।
এক কেজি দিলে দিব নোৱাৰিছিল তিনি কেজি বাতি দুই কেজি চাউল দিলে যে
কৈছে অকণমান পাছত দিম এইখিনি বোনোৱাই দিয়া অকণমান পাছত দিম। চাউল লাগিলে অকণমান পাছত দিব এতিয়া নিদিয়ে।
অঁ ঠিক আছে দিয়া।
দিলে দিব না দিলে নাই কিনি লম। দোকানৰ পৰা আনিব লাগিব বাকী মই নাচাওঁ নোখোজো সিহঁতক ৰাতিওতো বনোৱা নাই চাউল নাছিলে মই বাতে বনোৱা নাই ৰাতি।
অ ছোৱালীটো কি খাইছে?
সেই পোলাও চোলাও দিছে যে সিহঁতৰ ঘৰৰ পৰা পিছত চবে পোলাওয়ে খাই দিলে। কোনোবাৰে মই খোজা নাই মোক কৈছিলে আকৌ খোজি আনা গই মোক কো
তে যদি কি ক'লে ফোন মাৰিছিলে যে
অ সিহঁতৰ মানে কাম এটা চাব লাগে। যে কামৰ খবৰটো ল'লে সেইটোয়ে ল'ৰাই বেলেগ কামক কথা পাতি আছিল সেইকাৰণে আমাক নিদিয়ে সিহঁতৰ মানে বুজিলে যে কেনেকৈ কৰিলে কিমান পইচা পাব।
অ কোনে কৰিব?
ৰফিফুল যে সি মানে কথা পাতিছে মানে তাৰ কাম এইটো কোৱা নাই খালি কৈছে যে এই কামটো এনেকা ৰাখিলে কিমান পইচাত ৰাখিব লাগে স্কাৰ কিমান সেইটো বুজাই দিছে আৰু
অ এতিয়া কাম চাম কৰিব সিহঁতে
কি কি বা
মানুহ এটা মৰিলে মুঞ্চী এটা সেইদিনা শুনিছোঁ যে মুঞ্চি খোৱাবৌ এতিয়া লৈকে মানুহৰ কথাই নাই সাত দিনৰ দিনতে খুৱাই দিয়ে এতিয়া আকৌ মানুহৰ আক হেৰি নাই।
উম কৈ আছে চল্লিশত বোলে ডাঙৰকৈ পাতিব।
অ
চল্লি
জানোঁ কি কৰে চল্লিছত ডাঙৰকৈ পাতিব বোৱাৰী এজনী ঘৰত পৰিব।
উম এতিয়া কেইমাহ হৈছে?
তাৰ মাহ আত্মা গ'ল বোলে এইটো এক তাৰিখ হ'লে নমাহ পৰিব।
অ আকৌ এক তাৰিখ হ'লে নমাহ পৰিব ন ভিতৰত এইবিলাক কৰিলেহি কি কৰিব পিছত আকৌ‌ লৈ তাক দৌৰিব লাগিব নাছিল।
সময়তে সি ঘৰতেই থাকিব।
আকৌ তাক ন লৈ নাৰছিঙত যাব লাগিব এনে যি হৈছে। তব নাৰছিংৰ দৰকাৰ পব তাৰ।
উম
এইবাৰটো নালাগে নৰ্মেল হ'ব বুলি।
আগতে কৰিব আৰু কি চল্লিছ য দিন হ' সেইদিন কি কৰিব পাঁচতে কৰিব।
আকৌ নমাহ হ'লেতো আল্ট্ৰাছাউণ এটা কৰিব লাগে।
নালাগে কেঁচুৱা এটা যদি ভাল থাকে।
নহয় বোৱাৰ আগত আল্ট্ৰাচাউডটো লাগেই এতিয়া নিয়মেই আল্ট্ৰাচাউনটো লাগিবই। এতিয়া আল্ট্ৰাচাউণ্ডটো ন মাহত কৰিলে সি ইয়াতে কৰি যাব পাৰিব ছয়শ টকাৰ মাজত নিজৰ বুলি নহয় আহ সেইটো ছশ টকাৰ মাজত কসি কৰি যাব পাৰিব ইমাৰ্জেঞ্চি
উম য তো বহি বহি খাই আছে।
পইচা আছে নহয় দেউতাকে পইচা থৈ গৈছে।
উম পইচা থলে কি হব। দান আছে পইচা আছে গাখীৰ, আছে ঘৰত তেতিয়া চিন্তা নাই।
এতিয়া নিজে য চিন্তা কৰি নিজে গৃহস্থী কৰি খুৱাব পাৰে মাট দি আছে বহুত দি কৰি কৰি খাব পাৰে এইখিনিতে বহুত আৰু যি বেলেগ কাম কৰিব নালাগে
অ বেলেগ কাম জানিলেহে কৰিব।
সতিতো বহুত নহয় মাটি -মাটি বেছিকে কৰিলে মাটি খাওঁ। দাচ বিক্ৰী কৰি খাব পাৰিব।
উম কৰিবতো পাৰিব এই
আৰু দোকানটো ভালকে
অ দোকানত ভালকৈ মাল উঠাই ললে।
নিজেই চলাব পাৰিব।
অ নিজেই চলাব পাৰিব পাঁচ, টকা টো তিনি টকা বেছি দিয়া আৰু তিনি টকা। টো দহ টকা বেছি দিয়ে এনেকৈ
হিচাপ নুবুজে হিচাব বুজিব লাগে। হিচাপটো বুজি পালে এইবিলাক প্ৰব্লেম নহয়।
যেনেকৈ বনাইছিল তেনেকৈ হ'ব।
উম
আমাৰ ল'ৰাটো ইমান বেঙা নহয়। যিখিনি পাৰে সেইখিনি চলি থাকিব পাৰিব অলপ বেছি বুজি নাপায়। অলপ- অলপ বুজি পাই।
পইচাৰ হিচাপতটো বুজিব লাগে বুজিলেতো দোকান দাৰী কৰিলে একো নহয়। সেইটোৱেইতো পইচা পইচা হিচাপটো বুজিলে একো নহয়।
স্কুল পঢ়াতটো যে সেইটো অলপ বেণ্টত কমকৈ সোমা।
অ ভাত, তাছ কি দি খালা?
দালি বনাইছিলো কণী বনাইছিলো আলু ভাজি কৰিলো এইবিলাক দি খাই শুই আছিলো
অ
হ
মই অ ব এতিয়া দালি কৰি বনাই থৈছো বনাম
এতিয়া জোৱাই ক'ত গ'ল জোৱাই ক'ত গ'ল
সি বহি আছে ঘৰত
আমি পিছাৰি ঘৰত আহিছো
অ', ঠিকেই আছে মই চতালতে থিঠ হৈ আছো গৰম লাগি আছে যে
অ', বাহিৰত বতাহ আছে
নাই আমাৰ এতিয়া বতাহ চতাহ একোও নাই গৰমৰ কাৰণে ভাল লাগা নাই একদম বেয়া লাগি আছে চল এতিয়া আহি কেনেকৈ আছে আমাৰ ভোক লাগিছে
চ
মই কৈ আছোঁ ছোৱালী যে তোৰ দাদি ঘৰত মাংস আছে ভাত খাই মুৰ্গী মাংস আছে। উ ভাত আছে ৰুটি আছে খাই আক
অ',
ইচ ভাল লাগে নাই কি যে কৰোঁ
ছে ত কল পোৱালিটো চিঞৰি আছে অ ঠিক আছে